সোনিচানে
কোৱাচোন?
শুনিছা?
কোৱা।
অ', তোমাৰ মাততো অলপ ভাল কৰি আহা নাই ৰ'বা।
অ', এতিয়া আহিছেনে?
অ', আহিছে, আহিছে।
কোৱা।
অ', কিবা কৰি আছিলা নিকি?
নাই, নাই এনেই আছিলোঁ, তুমি?
ময়ো এনেই আছিলো ৰ'বা। চাহ, পানী খালা?
খালোঁ, তুমি খালা চা, পানী?
আলু
হয় নেকি
অ', এ, পাছে তোমাৰ লগত এইয়া আজি ঘৰুৱা ৰন্ধনৰ বিষয়ে অলপ কথা পাতিব খুজিছিলোঁ।
তুমি।
অ তুমিতো জানাই ন? যে, আমি ঘৰুৱা ৰন্ধন খোৱা কিমান আমাৰ বাবে আহ দৰকাৰী বস্তু আমি ধৰা ঘৰুৱা ৰন্ধন আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হয়, ন' তুমিতো জানাই ন?
অ' অ', একদম ঠিকে কৈছা ঘৰুৱা মানে, ঘৰুৱা খাদ্য খালে আমাৰ স্বাস্থ্যয়ো ভাল হয়। তোমাৰ মানে আৰু ঘৰুৱা খাদ্য খাই বহুত ভালো লাগে তোমাৰ।
হয় হয় আমিতো এইবোৰ অতি ভাল এ আমাৰ বাবে ঘৰুৱা ৰন্ধজন যেনেকৈ চাবা এতিয়া ভাত, দাইল, এইবোৰ আমি খাব লাগে বা শাক পাচলি। আমাৰ যিমান পাৰো আমি ঘৰত বনোৱা খাদ্যয় সাধাৰণতে স্বাস্থ্যকৰ আৰু পৰি পৰিষ্কাৰ হয় ন, আমি যিমান পাৰো সেইবাবে ঘৰৰ বনোৱা খাদ্যবোৰে যিমান পাৰো আমি সেইবোৰে খাব লাগে। তুমি কি বুলি ভাবা ন?
হয় তুমি একদম ঠিকেই কৈছা, আমি তোমাৰ ধৰা আজিকালি বাহিৰৰ বস্তু বহুত মানে ল'ৰা ছোৱালী বিলাকে বহুত খা খোৱা হৈছে যাৰ খ মানে তেওঁলোকৰ স্বাস্থ্য বেয়া হৈছে কিন্তু আমি ঘৰুৱা খাদ্য খাব লাগে কাৰণ ঘৰুৱা মানে ঘৰুৱা খাদ্য কাৰণেও ভাল হয়, তোমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু বিশেষকৈ তোমাৰ চাবা কিবা হলে বা কিবা বেমাৰ চেমাৰ হলে বা ডক্তৰে ক'য় নহয় বাহিৰৰ বস্তু নাখাবা তুমি ঘৰত খাদ্যবিলাক খাবা ঘৰুৱা খাদ্যবিলাক খাবা কাৰণ ঘৰুৱা খাদ্য হ'লে তোমাৰ মানে কি কয় অ' বেমাৰৰ পৰা আমি হাতটো সাৰিব পাৰো আৰু আমি বহুত শক্তিও পাওঁ
হয় হয় এইটো ঠিক কথা ক'লা। অ' যে আমি যিমান পাৰো ঘৰৰ ঘৰুৱা ৰন্ধনে খাব লাগে বাহিৰৰ খাব নালাগে। কিন্তু বহুতে এনেকুৱা আছে ন যে এ বাহিৰৰ বাহিৰৰ যোনবোৰ খাদ্য থাকে সেইবোৰতে সিহঁতে সোৱাদ পা কিন্তু সেইবোৰত সোৱাদ পালেও কি হব সেইবোৰৰ একো প্ৰটিন নাথাকে সেইবোৰ আমাৰ নিজৰ স্বাস্থ্যৰ বাবে বহুত বিপদ পৰে আমাৰ স্বাস্থ্যৰ বাবে বহুতো ভাল নহয় সেইবাবে আৰু চাবা যে তুমি অ', সেইবোৰ যোনবোৰ পকৰি ভাজে বা যি ভাজে। সেইবোৰ কিমান দিনৰ ধৰি তেলত তাতে ভাজে, কাৰণটো তুমি জানাই তেলৰ দাম বাঢ়িছে, সেয়েহে, সিহঁতে কি কৰে, আজিৰ তেলটো -তে ভাজিব পিছ। -দিনা আকৌ সেই তেলটোতে আৰু নতুনকৈ বেলেগ বনাব, সিহঁতে মানে এনেকে তেলটো মানে এ। বদলাই নিদিয়ে, সেই একেটা তেলতে মানে সব গোটেইবোৰ বস্তুৱে ভাজে।
হয়, তুমি একদম ঠিকে কৈছা আৰু চাবা মানে যেতিয়া মায়ে যেতিয়া নিজ হাতে। অহ', মানে ভাত ৰান্ধে বা তাত মছলাৰ লগত মৰমো সানি দিয়ে ন, সেই সেইবাবে মানে হোষ্টেলৰ এই চাবা, আজিকালি বহুত ল'ৰা-ছোৱালী মানে পঢ়িব কাৰণে বাহিৰ, বাহিৰত গৈ থাকিলে হোষ্টেলত থাকে বা বহুতো ল'ৰা-ছোৱালী এনেকুৱা আছে মানে। -নে মানে বাহিৰত থাকিব লগা হয়, তেওঁলোকক কিমান মানে ঘৰৰ খাই, ঘৰুৱা খাদ্যবলাক ইমান। মনত পৰে চাগে হয়নে? এই ল'ৰা-ছোৱালী ঘৰলৈ আহিলে প্ৰথমে কয়, মা দাইল, আলু পিতি। দিয়া বুলি কয়। অথবা যেতিয়া ঘৰত থাকে তেওঁলোকে মানে অহ তোমাৰ দাইল। আলু পিটিকা মানে নাখায় আৰু বাহিৰৰ বস্তু খাবলৈ মানে মন যায়, কিন্তু যেতিয়া হোষ্টেলত থাকিব। তেতিয়া হোষ্টেলৰ পৰা যেতিয়া ঘৰলৈ আহিব, তেতিয়া তেওঁলোকে কিন্তু প্ৰথমতে কয় যে মা আমাক দাইল-ভাত। পিটিকা দিয়া, কাৰণ বহুত মানে মনত পৰে ন ঘৰুৱা খাদ্যৰ কাৰণে।
হয়, হয়, তুমি ঠিক কথা ক'লা। আৰু সবৰে ঘৰুৱা, ঘৰুৱা খাদ্যৰ সোৱাদে বেলেগ নহ তুমিতো জানাইয়ে। যে আমাৰ যিমান পাৰো আমি ঘৰুৱা খাদ্য খাব লাগে, আমাৰ মাৰ হাতৰ এমুঠি ভাতে আমাৰ গোটেই শৰীৰটো আমাৰ স্বাস। স্বাস্থ্য ভাল কৰি দিয়ে একদম, তাজা কৰি দিয়ে আমাৰ শৰীৰটো, চাবা যে। আলু পিটিকাই হওঁক, বা খাৰ হওঁক। আদি খাদ্য অসমীয়া সংস্কৃতিৰ এ এ সংস্কৃতিৰ এক অংশ হয় নহ, যেনেকুৱা। কৰিছে বা আৰু। -টো তুমি জানাই যে মাছৰ জোল আৰু টেঙাৰে খাবলৈ ইমান ভাল সোৱাদ। আৰু, পাছে তুমি এনেই, ৰ-ৰন্ধন কৰিবা জানানে?
অ', জানো মই। মানে মাছৰ আঞ্জা বনাব, তোমাৰ মাংসৰ আঞ্জা বনাব আৰু মানে কিছুমান জানো আৰু। কিন্তু কিছুমান মই নাজানো আৰু। যিমান জানিব লাগে, সিমান জানো আৰু। তুমি জানা?
মই মইও জানো অলপ-চলপে জানো ৰ'বা, যেনেকৈ চাবা। তেনেকৈ ভাত, ভাতটো বহাই। -দি ভাত বনোৱা বা মেগী বনোৱা বা চাহ বনোৱা। বা কণী এটা, কণী, কণী ভজায়ে এইবোৰ জানো আৰু এনে। আৰু পাছে এটা কথা জানানে নাই, মই কেতিয়াবা আকৌ মাৰ সহায়ো কৰি। দিওঁ, এনেকে ৰন্ধন ঘৰত যেতিয়া মায়ে অকলে ৰান্ধি থাকে। ধৰা, মা'ই কেতিয়াবা এ চব্জি বহাব লাগে,, তেতিয়া মই চব্জিটো কুটি দিও। বা আগে বেছি মাৰ দৌৰা-দৌৰি হৈ থাকিলে মই ভাতটো বহাই দিওঁ বা দালি, দালি বহাই দিওঁ এনেকে মই মানে মাক সহায় কৰোঁ, তাৰপিছত তুমি কৰা নে?
অ', কৰোঁ মই, যেতিয়া মানে ধৰা মই অহ। যেতিয়া মানে মাৰ বেমাৰ হয়, বা তেতিয়া মই নি -জে বনাবা কেতিয়াবা মাক মই সহায় কৰি দিওঁ বনাবৰ কাৰণে আৰু। চাবা, আৰু আমি মানে ঘৰত আমি মানে চাবা হা, ঘৰত আমি নিজে চকুৰে চাই বা মানে বাচি কাচি ৰান্ধো বা চাবা, আমি মানে চোৱা আঞ্জাবিলাক বনাওঁতে চব্জিবিলাক আমি ভালচে ভালকৈ ধুই কিনে। বইল কৰি লওঁ, কিন্তু মানে চাবা, বাহিৰততো এতিয়া আমি নাজানো কেনেকুৱা বনাই আছে কেনেকুৱা শুই আছে বা খাদ্যত তেল বাৰে-বাৰে ব্যৱহাৰ কৰা হয়, হয় নে নহয় কোৱাচোন আৰু ঘৰত কিন্তু সহজত মানে সতেজ শাক-পাচলি বা ভাল তেল ব্যৱহাৰ কৰা হয়, এই তোমাৰ চাবা, বাহিৰত একেটা তেল। বাৰে বাৰে ব্যৱহাৰ কৰি থকা হয় বা মানে এদিন দুদিনৰ চ আঞ্জা বিলাক আমাক দিয়া হয় নে ৰুটিৰ লগত বা পৰঠা লগত কিন্তু ঘৰতো আমি আজি বনোৱাই খাওঁ ন সেইকাৰণে আমি মানে যিমান পাৰো আমি ঘৰ ঘৰুৱা বস্তু মানে ঘৰুৱা খাদ্যয় খাব লাগে বাহিৰত নহয়। হয়।
হয় হয় ঠিক কথা কলা তুমি যে আমি যিমান পাৰো ঘৰুৱা খাদ্যই খাব লাগে আৰু যিমান আৰু যিমান পাৰো আমি চাবা যে ঘৰত হ'লেও মানে ঘৰত যদি আমাৰ খাদ্যয়বোৰ বনাই আমি পৰিস্কাৰ পাওঁ এতিয়া বাহিৰৰ হোটেলৰ হোটেলতো বনালে এতিয়া আমি নাজানো ভালকৈ ধুৱে নে বা ভালকৈ বনাই নবনায় কিন্তু ঘৰত আমি দেখো মাহঁতে কিমান ধু ধুনীয়াকৈ ধুই পখালি ৰান্ধে বহু তাতেও বহুত আমি সোৱাদ পাওঁ কিন্তু বহুতে কয় ইয়া বাহিৰৰ এইবোৰেহ সোৱাদ পাব যোনবোৰৰ একদম ভালকৈ নোধোৱে বা এটাত একেটা তেলত থাকে বহুত মছলা পাতি দিয়ে যোনবোৰে সিহঁতৰ স্বাস্থ্য এ বেয়া কৰিব পালে সেইবোৰ সিহঁতে বেছি মানে ভাল পায়
একদম ঠিকে গৈছ আৰু চাবা আজিকালি মানে তোমাৰ সাৰ টেঙা পিটিকা পৰ দৈত তেল পিঠা মানে নাৰিকল লাৰু সেইবোৰ মানে অসমীয়াাৰ মানে ৰন্ধনৰ অলংকাৰ হয় আৰু চাবা আইতাক মাতি সকলে খাই ৰন্ধা শিকাই-শিকাইালে বা মায়ে যি ক পিঠা বনোৱা শিকালে এনেকুৱা সংস্কৃতি আগবাঢ়ে ন আজিকালি চাবা আজিকালি ল'ৰা ছোৱালী বিলাকে বুত বহুতো কথা মানে জানে তোমাৰ আইতাই মানে আইতাৰ পৰা মা দেউতাৰ পৰা বা মাৰ পৰা বহুতো কথা জানিব পাৰিছে মানে আগৰ মানুহ বিলাকে মানে কোনবাক একদম মানে অ, চব শিকাই দিছে আৰু একদম ভাল লাগে আৰু।
হয় - হয় এইটো ঠিক কথা দেই আৰু চব আছে আজিকালিতো বহুত এই সামাজিক মাধ্যমত দুৱাৰদিও আমি বহুতো এনেকুৱা খাদ্যৰ বনাবলৈ শিকিছো বহুতে নজনা বি নজনা যোনবোৰ মানে যোনবোৰ চাবা এ ডেকা গাভৰু বোৰে ত যেতিয়া হোষ্টেলত থাকে ডেকা বোৰে সিহঁতেতো এনেকুৱা নাজানে সিহঁতে এনেকা বেছিভাগ মানে ইউটিবত অলাইন হে কৰি চাই কেনে মানে সিহঁতে খাদ্যবোৰ বনোৱা শিকিছে বহুতে, এইবোৰ দেখি ভাল লাগে আমাৰ। কিন্তু আৰু চাবা যে মাকৰ হাত ৰ ৰন্ধনৰ খোৱাদৰ সৈতে এ তুলনা কৰিবই নোৱাৰি ন।
হয় একদম ঠিকে কৈছা তুমি কেতিয়াও মানে মা অ' মাৰ মানে মাৰ হাতৰ তুলনা কেতিয়াও কাৰো লগ ন কাৰণ মায়ে যিমান ভালকে বনায় আৰু কোনো আৰু তেনেকুৱানে খাদ্য বনাব নোৱাৰে মা আৰু আইঠাই হয় নাই নহয় কোৱাচোন তুমি নিজে।
হয় হয়।
আৰু চাবা তোমাৰ বজাৰৰ বজাৰৰ ফাষ্ট ফুড বা অতিমাত্ৰা তেল নিমখ মানে আজি নামত থাকে ইয়াৰ ফলত মানে বহুতো বেমাৰ বা ডায়েবেটিজ বা উচ্চৱ ৰক্তবাছ হয়। আৰু তছা ঘৰৰ খাদ্যত তেল মচলা জোখমতেই দিয়া হয় বা কয় নহয় সেইকাৰণো ডক্তৰে ঘৰৰ খাদ্য খোৱা সুস্থ থকা বুলি কিনে চা এতিয়া আমি গম নাপাও ন। বাহিৰত কিমান তেল দিয়ে, কিমান নিমখ দিয়ে বা কিমান কি দিয়ে কিন্তু ঘৰতো চব আমি মাক ত দিও ন ইমান নিমখ ইমান তেল। সেইকাৰণতো ডক্তৰে কয় ন বাহিৰত বেমাৰ হ'লে বাহিৰৰ বস্তু নাখাব। আপুনি যিমান পাৰে ঘৰৰ খাদ্য খা সুস্থ হ'ব বুলি কিনে
হয় হয় আৰু বহুতেতো এইবোৰ আজিকালি এই বাহিৰৰ বস্তু যেনেকুৱা মেগী, চাওমিন মম' এইবোৰ খায়ে সিহঁতো নিজৰ স্বাস্থ্য বেয়া কৰিছে কিন্তু এ আনফালে চাবা যে যিমান পাৰি ঘৰুৱা খাদ্য খালে সিহঁতৰ স্বাস্থ্যটো ভালে থাকিব ঘৰুৱা খাদ্যত অ' ভাত পৰি ভাত খাব লাগে বা শাক পাচলি বা মাছ, অ' বা টেঙা এইবোৰ খালে সিহঁতৰ স্বাস্থ্যতটো ভালে থাকে। সেয়ে ন ঘৰুৱা ৰন্ধন আমাৰ স্বাস্থ্য আৰু সংস্কৃতিৰ তেতিয়া আৰু পৰিয়ালৰ সৈতে জড়িত ন তুমিতো জানায়ে সে ইয়াক গুৰুত্ব দিব লাগে। আমি
হয় এইটো চাবা তোমাৰ বাৰ্গাৰে পেট ভৰাব পাৰ, কিন্তু মন নভৰাই, মাৰ হাতৰ খাৰ ভাত যি তৃপ্তি সেয়া বিশ্বৰ কোনো মানে ৰেষ্টুৰেণ্ট দিব নোৱাৰে হয় নে নহয় কোৱাচোন। আৰু ঘৰুৱা ৰন্ধন কেৱল খাদ্য আৰু চাবা ঘৰুৱা ৰন্ধন কেৱল খাদ্যই নহয় ই এক মানে এক আবেগ বা এক সংস্কৃতি হয় মানে। বহুতো ভাল লাগে, এতিয়া চাবা ইমানে সুস্থ থাকে ল'ৰা ছোৱালী বিলাকে তেওঁলোকে ইমান ঘৰৰ মানে ঘৰ মনত পৰি থাকে বা তোমাৰ ঘৰৰ খাদ্যবিলাক মনত পৰি থাকে, হয় নে নহয় কোৱাচোন তুমি এতিয়া।
হয় হয়, সেইটো হয়য়ে আমি যিমান পাৰো সেইবাবে আমি ঘৰুৱা ৰন্ধনৰে ঘৰুৱা ৰন্ধনে এ খাব লাগে যিমান পাৰো আমি বাহিৰৰ বোৰ খাব লাগে নে আমি সপ্তাহত ধৰা এদিন বা দুদিন খাব লাগে তাতকৈ বেছি খাব নালাগে। আজিমানা আমি মাৰ নিজৰ মাৰ হাততেৰে ঘৰুৱা ৰন্ধনৰ সোৱাদ লব লাগে। পিছে আজি তোমাৰ লগতে ঘৰুৱা ৰন্ধনৰ বিষয়ে আলোচনা কৰি মোৰ বহুতো জানিব জানিব পাৰো জানিব পাৰিলো বহুতো কথা।
অ' তোমাৰ পৰা মই বহুতো কথা আজি জানিব পাৰিলো। আশা কৰো পিছলৈও আমি এনেুৱা আলোচনা কৰিব পাৰো কথাবিলাক। হয় নে?
অ' নিশ্চয় পাম পাৰিম পাৰিম।
দিয়া ধন্যবাদ।